হয় হয় শুনিছো শুনিছো, বন্ধু।
শুনি আছ নে?
হয় হয় শুনিছোঁ শুনিছোঁ শুনিছোঁ।
ঠিকে আছে ন?
অ ঠিক আছে, ঠিকে আছে শুনিছোঁ মই, ভালে আছা বুলো? তাকেই
তো মই ভাবিলো আজি বহুত দিন হল কথা বতৰা নোহোৱা
অ' হয় হয় হয়, তাকে, বহুত দিন হ'ল
পাতি কিনে বিহুৰ বিহুৰ বাবে অলপমান আলোচনা কৰু নেকি বুলি, তোমাক
হয় হয়, ভাল ভাবিছা। বিহুতটো আমাৰ অসমীয়াৰ বাবে তাতে বহুত গুৰুত্বপূৰ্ণ হয়। আমাৰ মানে ভগৱানৰ নিচিনাই বিহুটো।
উ'ম, কিয়নো বিহু আমাৰ ল জ তেও ঔষধ উৎসৱ ন?
অঁ, হয় হয়। তাকে জাতীয় উৎসৱ হয়, আমাৰ সকলোৰে মনে প্ৰাণে একদম উৎফুল্ল হৈ থাকে সকলোৰে বাবে মানে ভাল লাগি থাকে সকলোৰে মন বোৰ, বিশেষকৈ মানে তুমি চাবা গাঁওৰ অঞ্চল বিলাকত মানে আৰু ধুনীয়া ভাল পৰিবেশ হৈ থাকে, এই বিহু সমূহ হ'লে।
হয় অসমৰ লগতে অসমৰ মৰ অ লাইক অঁ কুনা কুনা দাঁতি কাষৰীয়া ৰাজ্যতো অঁ। এ বিভিন্ন জনজাতিৰ লোকসকলে বিহু বা ইয়াৰ সামৰ্থন উৎসৱ পালন কৰা দেখা দেখা যায় আমাৰ।
তাকেই, বিহু মানে কেৱল এটা উৎসৱ নহয় ই আমাৰ পৰম্পৰা ম্পৰাৰো, সমাজ জীৱনৰ প্ৰাণ।
হয় হয়।
এনেই তুমি উদাহৰণস্বৰূপে তুমি এই প্ৰথমতে আহিল মাঘ বিহু।
মাঘ বিহু হয়।
মাঘ বিহু- মাঘ বিহুত আমি পিঠা লাৰু খাই পালে উৰুকা উদযাপন কৰো মানে তাৰে আগৰ দিনা উৰুকা উদযাপন কৰি ভেলা ঘৰৰ পৰা আদি কৰি পেলাই মেজি জ্বলাও আমি। ভোগালী বিহু, হয়- হয় একদম ঠিকে কৈছা তুমি, ভোগালী বিহু বুলিও কওঁ। মানে ভাল এটা পৰিৱেশ হৈ থাকে তেতিয়া। মেজি জ্বলাওঁ, মানে ডাঙৰবোৰৰ পৰা আশ মানে কলৰ পৰা আশীৰ্বাদ লয়। এ সেই আৰু মানে বহুত ভাল পৰিৱেশ এটা হৈ থাকে।
হয় আৰু হয় ৰাতিটো থাকো আৰু মনটো বে মানে বেলেগ এটা
অঁ হয় হয়- হয়-হয় হৈ যায়- হৈ যায়, তাকেই বহুত ভাল লাগি যায় তেতি হয় সেইখিনি সময়খিনি। মানে ঠাণ্ডা ঠাণ্ডাও পৰিৱেশ থাকে, ভালো লাগে জুই -জুই এটা আবেগ লৈ পেলাই মানে লৈ পেলে
আৰু হয় আৰু অঁ অঁ তোমাৰ এই বি লাইক বিহুৰ এক লাইক বিশেষ বিশিষ্ট্ হ'ল তোমাৰ ই জাতি বৰ্ণ নিৱ সেই সকলোকে একেলগে উম লাইক উদযাপন কৰিব ভাৱি একো
হয় হয় হয় সেইটো ভাল কথা ক কৈছা ভাল কথা কৈছা তাকে আমিও ভাবো যে সকলো জাতি পাতি স সকলো এৰি ফালে যদি সকলোৱে ভাল হয়। এতিয়া ভাল মানে বিহু উদযাপন কৰে তেতিয়া অসম মানে বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় এনো কোৱা
হয় আৰু বিহু মূলত বিহু এক কৃষিভিত্তিক খব ন
হয়, হয়, হয়। এই কৃষি ভিত্তিক হৰই
অঁ আৰু তুমি জানা নাজান নাজানো কিন্তু কৃষিক অঁ কৃষিক কৃষি উৎসৱ ঘাট অঁ ঘাইকৈ তিনিটা খেতিৰ আৰম্ভণিৰ অঁ বিলাক বেলিকা খেতিৰ বাৰনী আৰু খেতি বাৰণি বতৰত আৰু খেতি চপোৱা শেষত অসমত পালন কৰা তিনটা অঁ বিহু হ'ল, বহাগ বিহু বিহু যাক আমি ৰঙালী বিহু বুলিও জানো উম কাতিক বিহু যাক আমি কঙালী বিহু বুলিও জানো আৰু মাঘ বিহু যাক আমি ভোগালী
ভোগালী বিহু বুলি হয় হয় ঠিকেই কৈছে আৰু ৰঙালী বিহু উল্লেখ কৰিলে যাতে তাতে ৰঙালী বিহু ভাল লাগে আমাৰ মানে সেই আৰু উম গৰু বিহুৰ দিনা উদাহৰণ সস্বৰূপে কৰছো গৰু বিহুৰ দিনা মানুহ বিহু লৈ পালন কৰা মানে বিহু আমাৰ সমাজৰ একতা মানে আত্মীয় মানে এনাজৰীডাল মজবুত হৈ হব পৰে।
হয় হয়, তুমি ঠিকেই কৈছা, আৰু বিহু কেৱল আমাৰ উৎসৱেই নহয়, ই আমাৰ পৰম্পৰা, ই আমাৰ সমাজ, আমাৰ প্ৰাণ
অঁ, হয় হয়, তাকেই ঠিকেই মানে এই বহাগ বিহুৰ সময়খিনিও কৈছো, মানে এইকেইদিন আমাৰ ঘৰে ঘৰে মানে বিহুৱুৱান মানে গাভৰুৰ হাতত মানে জেতুকাৰ ভোল আৰু ঢোল তালৰ শব্দই, এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে। আমাৰ এই সংস্কৃতি সঁচাকৈ মানে, বহুত গৌৰৱ।
উম আৰু আৰু বিহু, গ গৰু বিহুৰ পৰা মানুহ বিহুলৈকে পালন কৰা, অ' সাত বিহুৱে আমাৰ সমাজৰ এক আ্মীয় এনে যৰি ডালক মজবুত কৰিবলৈ সহায় কৰে।
অ, হয়-হয়-হয়, তাকে অ, হয়-হয়, ঠিকে কৈছা। আৰু আমি লগতে, আমি বিহুৰ খাদ্য় মানে কথাও পাহৰিব নোৱাৰিম, মানে ঘৰে ঘৰে তৈয়াৰ হোৱা বিভিন্ন পিঠা, পনা, জলপ আনৰ আমৰ মানে তাকেই জলপ পানৰ সেইবোৰ, দৈ চিৰা, পিঠা এই তেনেকুৱা আৰু।
হয়, সঁচা কথা কৈছ তুমি, আৰু এইকেইদিন আমাৰ ঘৰে ঘৰে বিহুৱান, অ' ম'ম গাভৰুৰ হাতত জেতুকা, বোল, আৰু ঢোল আহ, ঢোল তালৰ শব্দ এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে।
হয় হয় হয় তাকে এই বৰ তোমানৰ, এই সেইটো বৰ্তমানৰ ব্স্ততাৰ মাজতো আমি যদি, আমাৰ, সস্কৃতি আৰু বিহু ৰাতি, ৰীতি নীতিবোৰ, নতুন প্ৰজন্মৰ মাজলৈ আগুৱাই দিব নোৱাৰো, তেন্তে কিন্তু মানে নতুন প্ৰজ প্ৰজন্মৰ ফলত মানে অলপমান হয়তো খেতি অলপমান হ'ব পাৰে হয় জানো।
হয় হয়- হয় ঠিকেই কৈছা তুমি। লগতে আমি অ বিহুৰ কথা পাতিলো, কিন্তু বিহুৰ খাদ্যবোৰৰ কথাও পাহৰিব নোৱাৰোঁ আমি।
হয় হয়- হয়- হয় -হয় ঠিকেই, খাদ্য পজাৰ পাহৰিব নোৱাৰো মানে খাদ্য আমাৰ ভাল লাগে খাই।
উম, আমাৰ- আমাৰ মা- মা আইতাহতে তৈয়াৰ কৰে ঘৰে- ঘৰে এ বিভিন্ন পিঠা জল পান আমাৰ অতিথিসকলৰ পৰম্পৰা অঁ, অ পৰম্পৰা জীয়াই ৰাখিছে।
ঠিকে কৈছা, এনে তোমাৰ কোৱাচোন হয় হয়।
দুলেৰে পান্ধ
ঠিকে ঠিকে- ঠিকে, হয় হয়- হয়। এনে তোমাৰ কোৱাচোন, এই মানে প্ৰিয় তোমাৰ মানে বিহুৰ পিঠাটো কি বাৰু।
মোৰ আহ তোমাৰ পানী পিঠা বুলি কয়। এইটো বেছিভাগ ঘৰত দেখা নাযায়, কিন্তু মোৰ মোৰ- মোৰ মানে অতি
অতি প্ৰিয় হয় হয়।
পানী পিঠাটো
পানী পিঠাটো এনে কোৱাচোন বাৰু কেনেকে তৈয়াৰ কৰে মানে পানী পিঠা মানে কি কি কৰিব লাগে, পানী পিঠাৰ কাৰণে মানে, শুনিছো নামটো ভাল হয়।
অঁ খোৱাটো মানে খোৱাটো বহুত বেছি সোৱাদ। ভাল, অঁ পানী পিঠাটো তোমাৰ এনেই আমাৰ এই চাউলৰ এ গুড়িটো তৈয়াৰ কৰি কিনে এইটো ভালদৰে এ এক মানে এক নিশা ৰাতি পানীত দি কিনে ৰা
পানীত তিয়াই পেলাই, অঁ, হয় হয়- হয়।
পানীত তিতাই কিনে ৰাখি কিনে, ৰাতিপুৱা তাক ভালদৰে, পানীটো পেলাই কিনে, ভাল মানে এ, তোমাৰ এই অঁ, মানে যোনটো আমি কি, পিঠা বনাও তাতে পানী টো, লগাই কিনে তাৰপিছত আ আমাৰ এই নাৰিকলৰ গুডি
অ' হয় হয় হয়।
নাৰিকলৰ গুডৰি, তাৰ পিছত তমাৰ এই মিঠাই, অঁ কাজু বিলাক এইবিলাক দি কিনি ভালদৰে, তোমাৰ ভিতৰত যি দিয়ে এই আমাৰ এইটো বনাই কিনে, ভালদৰে আমাৰ আইতা হাতে ঘি লগাই কিনে ভালদৰে বনায় এইটো। সেইটো মই, বহুত বেছিকে নাজানো মানে কেনেকে বনাই কিন্তু, এ মানে, মই দেখিছো, বনোৱাাতো খাইছো, বহুত বেছি ভাল লাগে।
বহুত বেছি পোৱা যায়, বহুত বেছি, সোৱাদটো পোৱা যায়, তাকে, ঠিকেই ভাবিছা মানে বিহু মানে, সেই দিনবোৰলৈ ভাল লাগি যায়, মানে বিশেষকৈ যদি আমি সৰু আছিলো যেতিয়া গাঁৱত গৈছিলো আমি, শিহু উদযাপন কৰিবলৈ এতিয়া বহুত ভাল লাগিছিল কিন্তু, মানে সণালী বোৰ মোৰ মানে মনত পৰি গ'ল আৰু, সেই ভাবি ফালে।
হয়, আৰু
ৰঙালী বিহুৰ মানে, ফাংচনসমূহ চাইছিলানে?
ফাংচন বহুত, বহুত চাইছো, বহুত চাইছো, বহুত চাইছো, বহুত ভাল লাগে।
বহত ভালাগ, বহুত। ভাল লাগে, তাকেই। আমি ৰাতিটো মানে, ৰাতিপুৱাৰ পৰা ৰৈ থাকো
হয়, আজি এতিয়া এতিয়া, কিবা এটা মানে নোহোৱা টাইপৰ আমাৰ মনত লাগে কিয়নো আমাৰ মাজত অঁ আমাৰ মনপ্ৰিয় জুবিন দা
অঁ হয় হয় হয় তাকে তাকে মই অতি মৰ্মান্তিক হৈ যাওঁ মানে সেইটো কথা ভাবিলে। মানে জুবিনদাৰ আমাৰ প্ৰিয় আমাৰ মাজত নাই কিন্তু সেইয় আৰু মানে আমি বিহুটো সংৰক্ষণ কৰিব লাগিব। যিহেতু কি দৰকাৰী আমাৰ কাৰণে বিহু? আমাৰ আৰু আজিকালি কিছুমান দেখি দেখিবলৈ পোৱা যায় যে কিছুমান ল'ৰা ছোৱালী মানে আজিকালি নতুন নৱ প্ৰজন্মই আজিকালি মানে বেছি গুৰুত্ব নিদিয়া হৈছে।
গুৰুত্ব নিদিয়ে আৰু এইটোয়ে এইটো কথা মই তোমাক ম মান ক-কম বুলি ভাবি আছো ছিলো যে অঁ, উম বৰ্তমানৰ ব্যস্ততাৰ মাজত যদি আমি আমাৰ সংস্কৃতি বিহু ৰীতি নীতিবোৰ যদি আমি নতুন প্ৰজন্মলৈ আগুৱাই নিব নোৱাৰো তেন্তে ইয়াৰ তেন্তে ইয়াৰ অঁ লাইক ঐতিহ্যটো হেৰাই যোৱা
হয় হয় ঠিক কথা কৈছা ঠিক কথা কৈছা মানে কৰিবই লাগিব মানে সৰু লৰা ছোৱালী ল'ৰা ছোৱালী বিলাকো আমি ক'ব লাগিব যে বিহু আমাৰ কি হয় বা বিহুৰ কথা চও আমি মানে সিহঁতক মানে সকলোকে বুজাই দিব লাগিব
উম ঠিক কৈছা তুমি অঁ সেয়ে আমি সকলোৱে মিলি জাতি উৎসৱ বিহু তাৰ মূল ৰূপান্তৰত
হয় হয় হয় হয় হয়।
ধৰি ৰাখি ধৰি ৰাখিবলৈ সজাগ পোৱাটো
হয় হয় হয় ঠিকেই ঠিকেই আৰু বিশেষকৈ আজিকালি কাতি বিহুতো পাহৰিয়ে গৈছে কিছুমানে কিন্তু কাতি বিহু যে বহুত দৰকাৰী সেই বিহুত টো মানে কৃষকসকলৰ বাবে বহুত দৰকাৰী সেইটো মানে পাহৰিব নালাগে ন আমি
হয় হয়
হ
তুমি অঁ বিহুৰ বাদ্যযন্ত্ৰ অলপ বুজাই দিবা নেকি মোক যদি তুমি জানা
বিহু বাদ্যযন্ত্ৰ তোমাৰ বেছিকো বহাগ বিহুতে কৰে ঢোল আছে পেঁপা আছে আৰু নানা ধৰণৰ আছে গগনা আদিৰ পৰা আদি কৰি মানে সকলোৱে মানে মিলি জুলি উদযাপন বিহুতটো মানে যিহেতু মানে কি বুলি কয় হুচৰি বুলি কয়। মানে মানুহৰ ঘৰে ঘৰে কিছুমানে যায়। ডেকা সমূহ মানে লৰা ছোৱালীবোৰ ল'ৰাবিলাক বিশেষকৈ ল'ৰাবিলাক মানে বিশেষ মানুহৰ ঘৰে ঘৰে যাই পেলাই ধুনীয়াকে বিহু হুঁচৰি পৰিবেশন কৰে এইটো মানে বহুত ভাল এটা পৰিৱেশ ভাল মানে ভাল লাগে পৰিৱেশ বহুত ধুনীয়াকৈ গায় ঢোলেে ঢোল মাৰে ঢুলিয়াই ঢুল মাৰে বোলো তাকেই বহুত ভাল এটা পৰিৱেশ ভাল লাগে
বাৰু আজি আজি বিহু বিহুৰ কথাটো তোমাৰ লগত কৰি কিনে কথা বহুত কথাবোৰ শিকিবও পালোঁ
শিকিবও পালো তাকে ময়ও তোমাৰ পৰা শিকিবলৈ পালো কিবা এটা অঁ ঠিকে কৈছা ঠিকে আছে দিয়া বাৰু, আজি
ত আৰু ভৱিষ্যতে আৰু ভাল- ভাল আহ বিষয় লৈ এনেকে আমি আলোচনা কৰিম বুলি
অঁ ঠিক আছে ঠিক আছে বাৰু ঠিক আছে বাৰু ঠিক আছে ধন্যবাদ, অ ঠিক আছে।